হেল্ল'
হেল্ল', হেল্ল',
কি কৰি আছা?
নাই একো কোৱানে ইফালে ৰাস্তা ফালে ওলাই আহিছো তুমি?
উম, মইও ৰাস্তা হালে ওলাই আহিছো।
অ, কিবা কিবি খালা নাই?
খালো চাহ খালো। পিঠা দি খলা চাপৰি পিঠা এতিয়া চাহ খালো।
অ, মই শুনাইছিলো দূপৰীয়া সময়তে পোলাও অকণমান বনাইছিলো।
উম,
তাৰ পাছতে আহি খালে কেকাৰ খালে কামৰ পৰা আহি। আম্মাও খালে মোৰ মইও খালো।
এতিয়া ভাত খালা নি এনে?
নাই এতিয়া খোৱা খাম আৰু আম্মাই বনাইছে তাৰপাছত খাম।
কি চব্জি বনাইছে?
উম বইলাৰ অকণ আনিছে কাকা।
উম।
তুমি
আমাৰ বনাই আছে আম্মাই।
অঁ তুমি নবনোৱা নেকি? হুম? তুমি বনোৱা নাই?
অম্মাই বনাব লাগে পঢ়িব লাগে।
অঁ কিমান পইচাগৈ পহে?
খ খবৰ চবৰ ভালে নহয়?
উম আমাৰ ভাল লাগে, তোমাৰ?
ভালে।
অঁ, স্কুল কি কিমানলে পঢ়িছা?
মই এইবাৰ পি ইউ পঢ়ি আছোঁ।
অ ভালকে পঢ়িবা আকৌ, আম্মা আব্বাই দিছে ন নাম লগাই।
উম। বহুত কষ্টত পঢ়িছোঁ ন ভালকে পঢ়িব লাগে।
অঁ অঁ এতিয়া কি কৰি আছা?
হে ৰাস্তা কেনে ওলাই আহিছো।
অ, ঘৰত কোন-কোন আছে তোমাৰ?
আম্মা, আম্পা, ভাইটি, মাইনা আৰু মই তোমাৰ?
অ, মোৰ মই আছো তাৰপা আম্মা আছে, কেকা আছে তাৰপা আছে আৰু এনেকে কোনোবা-কোনোবা। তোমাৰ খবৰ কেনে? খবৰ ভালনে?
তোমালোকৰ এতিয়া ভাত
হা
ভাতঁ নহয়
অহ
ভাত খালা জানো
মই খোৱাই নাই খামগৈ অলপ পাছত
উম
তুমি খোৱা খালা নাই
দুপৰীয়া খাইছিলো দুপৰীয়া নহয় আবেলি আহি খাইছিলো কলেজৰ পৰা
খাবা আকৌ নহলে আকৌ বেমাৰ চেমাৰ হ'ব নহয়
উম আবেলি কলেজৰ পৰা আহি খাইছিলো চাৰিটামান বজাত এতিয়া এতিয়া খাম আৰু পঢ়ি পেলাই ওলাই আহিছো বতাহ খাব
অ মইয়ো ওলাই আহিছো লাইনটোও গুচি গলগৈ ইনভাৰী এইখিনি সময়তে ওলাই আহিলো ৰাস্তাৰ ফালে আমাৰ এই গমেইে নোপায় এতিয়া যায় কম গৈ আৰু ৰাস্তা পাইছো বুলি তুমি কি হেৰি ৰাস্তাত আছা এতিয়া না
এ বুজি পোৱা নাই
হোম কি কৈছা
কি কৈছা তুমি বুজি পোৱা নাই
অ তুমিটো এতিয়া বতাহ খায় আছা ৰাস্তাত
উম চেম
অ নে ৰাতিপুৱা কি খালা
ৰাতিপুৱা খাইছিলো পকা পিঠা বনাইছিলে মই বনাইছিলো মা নানী হেতৰ ঘৰত গৈছিলে আমা নাই মাইনা আমনি কৰে আছেহঁত পাছত মই বনালো বনাই পিঠা বনালো চাহ বনালো খালো
ভন্তী কিহত পঢ়ে
দ্বিতীয় শ্ৰেণীত পঢ়ে চাহ খাই পেলাই সেয়া স্কুল কলেজত গ'লো কলেজত পাহি আবেলি ৰাতিপুৱা যাওঁতে বনাই থৈ গৈছিলোঁ মাছে টেঙাই
মাছে টেঙা বনাইছে আমাৰ সেয়াই বনাব নেকি আজি দুপৰীয়া সময়ত সেয়াই বনালো পোলাও বনালো তাৰ পৰা কাকা আহিলে এই গধূলা সময়ত
উম অলপ মাছে মাছে টেঙাই বনালো আৰু মাছে টেঙাই বনাইছে হেল্লো চাহঁ খালো কোৱা
আমাৰো সেয়াই বনাব হ'ব লাগে
আমাৰ বগা আছিলো দু খাইছো বনাই খাই কেনে অলপ হুলো শুই পাছত ভন্তি
আমাৰ আমাই এতিয়াও কৈছে কি দালি অ দালি অলপ বনাইছে তাৰ পৰা আলু ভাজিছে তাৰ পৰা
আহ
এতিয়া যে খামগৈ আৰু গম পাইছা।
কি কৈছে
এতিয়া যাই খামগৈ আৰু
বুজা নাই।
এতিয়া যাই খামগৈ।
অহঁ
অহঁ
আছো নাই বাকি আছ চঁচা চচা কৰিছা নে নাই
কিবা আচাৰ বনাইছো হেৰি এয়া কিবা জল জলপাই আছে। চাহ বনাইছিলো
আহ মইও বনাই বনাই পেলাই থৈছো।
তুমি কেনেকে বনাইছা
মই বনাইছো ভোট জলকীয়া আচাৰ কৰিছো ফাৰ্ষ্টতে ভোট জলকীয়া কেইটা টুকুৰা টুকু কৰি কাটি লৈছো কাটি লৈ কেনে তছত তেলত দিছো দি পেল অলপ বাইছ চাহ গৰমত গৈ ৰদাত দিছো ৰদাত দিয়াৰ পাছত ইয়াৰ পাছত তেতিয়া হৈ গৈছে তেল দিছো মচলা দিছো। যোৱা আৰু পাঁচফোৰণ দিছো দিয়াৰ পাছ
অ আমিও সেনেকেই বনাইছো। আমি মানে সেইজলফাইটো যে পিটিকা কৰি লৈছো তাৰ পাছত বনাইছো এনেকে খাই ভালো লাগে বস্তুতটো অকনমান তেজ উঠে
অ মইও বিজ জলকীয়া আচাহে কৰম
অ মোৰ বুইজলুকে বনোৱা নাই জলফাৰী আনিছিলে কেকাই গছৰ পৰা পাৰি তাৰ পৰা পাৰিলে যেতিয়া দুপৰীয়া সোমতে বোলো বনাই দিওঁ আৰু অকনমান ৰ'দতটো থাকোতে বনাইে দিলো ৰ'দত দিলে বস্তুতটো বেয়া নহয়। ঘৰ গম পইচানে। কি হলে
কি কৰিছ নাই
বোলো কেকাই দুপৰীয়া সময়তে পাৰিলে জলফৰদি কিটা তাৰ পৰাা মই বনালো। ৰ'দটো থাকোতেই সে এতিয়া বোলো হেৰি অকনমান চালো চাই অকমান খাইে দিলো আৰু
অহ,
অ, ' এতিয়া ঘৰত গলা নাই? হ'ম অহ, ঘৰত যোৱাই নাই এতিয়া? মই যামগৈ অলপ পাছত ঘৰ,
হম, বুজি পোৱা নাই?
তুমি পঢ়া শুনা কৰিছানে নে নাই?
কৰিছোঁ।
কিমানলে এনে পঢ়ি আছে?
পঢ়ি আছো হে এতিয়া। চেকেণ্ড ফাৰ্ষ্ট ইয়াৰ। -টো প্ৰব্লেম, হুম,
বাকী কোৱা ঘৰ খবৰ - খাতী?
ঘৰৰ খবৰ ভালেই তোমাৰ?
ভালেই মোৰো, ঘৰ খবৰ। তোমাৰ কাকাই কি কৰে?
মিস্ত্ৰী কৰে।
উম, পঢ়া নাই তোমাক দেখা? মই এতিয়া পঢ়িচো, তোমাক কাকাঁই পঢ়ি থকা নাই?
নাই।
উম,
তোমাৰ ভাই কিমানত পঢ়ে?
নাইনত পঢ়ি আছে।
নাইনমান নে পঢ়িছে?
উম, নাইনত পঢ়ি আছে। সি টিউশ্যন পা আহি পাইছে এতিয়া। অলপ আগত ছয়টামান বাজি টিউশ্যনৰ পৰা আহি পাইছে। আহিছে।
দে হব দে, টিউশন দিছে আৰু ন',?
উম, চাহ খালে খাই কেনে, পঢ়ি আছে আকৌ ৰাতি, ৰাতি ভাত খাব, ভাত খাই পেলাই নপঢ়ে আক শুই আছে ওচৰত।
অ', ওচৰতে কিমানকে লয়? কিমানকে লয়? পাঁচশ মান হয়নে?
অ, পাঁচশকে লয় মানে মোৰ মইও পঢ়াব পাৰো ন' মই নপঢ়াওঁ মানে সি মোৰ লগত নপঢ়ে যে সেইটো কাৰণে ন পঢ়া মই পঢ়া
অহ', ক'ত আছা এতিয়া?
এতিয়া আছো সেইফালে। এফালে আছো ৰাস্তাত।
অ, এতিয়া চাহ খাব গৈ আ নে?
চাহ খালোঁ এতিয়া ভাতে খামগৈ।
হে
তে ঘৰলে গৈ আছো ভাত খাম গ আম মা মাই দেছে ভা খাব যাই কিনে এতিয়া বনালে চাগে, কন উ উম। যাম আৰু অলপ পাছত। গৰম ন বহুত, ভিতৰত থাক
অ বতাহ মাৰি আছে বৰ ধুনীয়া লাগিছে ৰাস্তাটোত। থাকি
বাহিৰৰ বতাহটো খালে, ভাল লাগে অলপ।
উম তাপা মেইনৰোডত যে, বহুত ভাল লাগে ৰাস্তাত।
উ।
গাড়ী মটৰ কিমান যায় থাকে, আমাৰ ৰাস্তাটোত।
আমা পথাঅ জেগা তে ভাল লাগে, আমা পথাঅ জেগা যে ইমান ম
মম ভাল লাগে পঠাঅ জেগাটো।
ভিতৰত।
হেই গৰম মানে ফুৰিব যাবা নাই?
জাআনো, যাওনে নাযাও, যাম চাগে, গ'লে।
যাবা দে নহলে, আমিও যাম।
মম ওচ পাছঅ এনেকে যাম আৰু।
অ, আমি যাম বুলি ভাবিছো।
যাবা।
ঠিক হোৱা নাই জেগাডখ, ঠিক হলে ক'ম বাও।